অ।
কি খবৰ ভাল নে?
অ, ভালেই এইয়া বঢ়ি আছো।
কি কৰি আছা বঢ়ি বঢ়ি?
এ মোৰতো চুচি আছো, চুলিবিলাক চুচি আছো। ইমান উফি হৈছে খোজাই থাক কে। কি ল'ব লাগিব?
অ, উফি হ'লে? উম। অ উফি হ'লে হেৰি কৰিবা চোন নেমু যে পকা নেমু কেঁচাটো নহয় একদম পকি গৈছে যে সেইটো হেৰি নাৰিকল তেলৰ লগত মিক্স কৰি তেতিয়া অকমান গুৰিয়ে গুৰিয়ে সানি দিবাচোন তেতিয়া উফিটো নাইকিয়া হয়। তাৰপিছত আকৌ অ, তাৰপিছত আকৌ নিম চাবোন আছে যে নিম চাবন চিনি পোৱা?
নিম চাবোন দি মা মাথাটো ধুই দিবাচোন। তেতিয়া ভাল হ'ব। তাৰপিছত আকৌ মই আৰু হেৰিও লওঁ অ, আই চুলি গৈছে নেকি বাও চু না উফি হৈছে নে চুলি গৈছে, অ'।
এতিয়া মানে চুলি বিলাক সৰে গৈছে বা মোৰ চুচিবই নোৱাৰি।
অ', চুলিবিলাক গ'লে মানে কি কৰিব লাগে জানা, কণী যে লোকেল কণী যে। এই লোকেল কণীটো পুৰা কাপত ভাঙি লৈ। পুৰা ঘুতিবা। পুৰা ঘুটি উ, ঘুটি লৈ তাৰ পিছত পুৰা মিক্স হৈ যাব নহয়, সেই মিক্স হৈ গ'লে তুমি হেৰি কৰিবা একদম চুলি খিনি মেলি মেলি, নিজেও কৰিব পাৰিবা বা নহ'লে তোমাৰ মাকো দিব পাৰিবা তোমাৰ ভণ্টিকো দি দিব দিবা। হেৰি মেলি মেলি একে গুৰিত সানিব লাগিব, তেতিয়াহে হেৰি, উফি খিনিও বন্ধ হ'ব আৰু চুলি যোৱাখিনিও বন্ধ হ'ব। তাৰ পিছত আকৌ হেৰি, উৱা এই জবা ফুল যে। এইয়া ৰঙা ৰঙা ফুল যে আমি দাৰিয়া ফুলো বুলি কওঁ। আমাৰ গাঁওৰ জেগাত দাৰিয়া ফুলি কয়। আহ, এনে কিতাপ ভাষাত ধৰি লওক জবা ফুল হয়।
কি কৰিব লৈ, কি কৰিব লাগিব সেইটো?
অ', জবা ফুল আৰু জবা ফুলৰ পাতটো। পুৰা ধৰি ল' হেৰিত ধুই, ধুনীয়াকে চিগি আনিবা, আনি লৈ ধুনীয়াকে ভালকে ধুই ল'বা। ধুই লৈ তেতিয়া মিক্স মিক্সিত দিবা, নহ'লে মিক্সিত দিলে মানে নাইকিয়াই হৈ যায়, গোটেই মিক্সিতে লেতি পেতি হৈ যায়। পতাত পিচি ল'বা, পুৰা মিহিকে পিচি। একদম হেৰি কৰিবা, চুলি গোটেই চুলিটো সানি দিবা। আৰু গুৰিটো সানি দিবা, তেতিয়া বহুত ধৰি লোৱা চুলি খিনিও এটা চিকনা উঠিব। উম, বৰ ধুনীয়া হৈ যায় চুলিখিনি।
অ', এনে বহি আছোঁ, এতিয়াই কৰিব। এনেই আছোঁ এতিয়াই লগাব লাগিব।
অ', এতিয়াই লগাবা কি কৰিবা জানা, যদি এসপ্তাহ তুমি এয়া জবা ফুলৰ পাত সেইখিনি লোৱা। আৰু আৰু এসপ্তাহত মানে কণীটো লগাবা। তাৰপিছত আৰু এসপ্তাহত অ', তাৰপিছত আৰু এসপ্তাহত মানে নেমু আৰু সেই নাৰিকল তেল যে কৈছিলো। সেই সেইটো লগাবা মই আৰু এজনী মানুহক কৈছিলো নহয়, ত হেৰি তাই মোক ফোন মাৰি মাৰি সুধি আছে বহুত ভাল হৈ গ'ল মোৰ চুলি খিনি দিয়ক, আপুনি এইখিনি সানিব দিয়া কাৰনে মই সানিলো, তেতিয়া বহুত ভাল হৈ কৈছে। এতিয়া বোলে তোমাক দিলে বা তোমাৰ হয় নে নহয়, তুমি নিয়ম মতে কৰিবা আকৌ নিয়ম মতে যদি নকৰা তেতিয়া কামত নাহিব। সপ্তাহ মিলাই মিলাই ল'বা, বুজি পাই, মিলাই মিলাই নল'লে আকৌ তেতিয়া একেবাৰে সানিলে আকৌ এইটো ধৰি লওক ৰিয়েকচন কৰিব পাৰে আকৌ সেইটোও ৰিয়েকচন কৰিব পাৰে। সেইকাৰণে এসপ্তাহ এসপ্তাহে সানিবা।
অ', অ', এসপ্তাহ সানি ৰিজাল্ট টো চাই লৈ এইটো সানি কি হয় তাৰ পিছত আকৌ নেক্সট সেইটো সানিম।
হয়, হয়।
কৰিব লাগিব ন?
হয়, হয়।
অ'।
চাই লোৱাচোন বাৰু তথাপিও, তাৰপিছত যদি এইখিনিত ভাল নহয়, তেতিয়া আকৌ বেলেগ এটা ক'ম বাও সেইটো কৰিবা। বুজি পাইছা? এতিয়া দুপৰীয়া কি বনাবা?
দুপৰীয়া এইয়া মানুহজন এনে ঘৰত নাথাকে যে
হয়।
মানুহজন আহিছে, আহিছে মানে মাছ লৈ আহিছে ডাঙৰ মাছ।
হয়, হয়, হয়।
তেতিয়া সেয়া ডাঙৰ মাছৰ যে ডিম মাছটো ভাজি মাছটো বনাম, আৰু ডিমটো যে
হয়, হয়, হয়।
মাছত ছে মাজত যে, সেই ডিমটো বনাব মানে ওলাইছো আৰু।
হয়, হয়। অ', সেইটো সেইটো কেনেকে বনাই, কেনেকে বনাই মানে?
অ', ডিমটো সেয়া আৰু ডাঙৰ ডিমটো, কেৰাহি পাতিছো কাটি কিনে। ল'লো, তাৰ পিছত কেৰাহি পাতিলোঁ, পাতি ডিমটো মানে অলপ গৰম পানী দিছো, দি ডিমটো তাত দিছো। অলপ মানে উতলিব দিছো আৰু তাত অলপ হালধি দিছো, নেমু অকনমান দিছো।
হয়, হয়। আকৌ জলকীয়া, কেঁচা জলকীয়া দিয়া নে বুৰা জলকীয়া দিয়া?
এতিয়া জলকীয়া নিদো, পিছত দিম মানে অলপ ছো আৰু মানে এটা যে গোন্ধ আহে গোন্ধটো কাৰণে মানে তেনেকে কৰিছো আৰু অলপ উহাইছো বইল কৰিছো। তাৰচত নুমাই থৈছো, ঠাণ্ডা হ'ব দিছো। দিয়াৰ পিছত আকৌ তাতে নহৰু, পিয়াজ গুচাইছো।
অ', চব নহৰু, পিয়াজ মানে চব কুটি দিয়ে নে পিচি দিয়ে?
পিচি দিওঁ, পিচি দিওঁ।
অ', পিচি দিলে ভাল বাও তেতিয়া ভাল লাগে খাই পিচি দিলে।
উম বিলাহী লৈছো, তাৰপিছত আকৌ বেঙেনা যে অলপ ধৰি ল ইমান সৰুও নহয় ইমান ডাঙৰো নহয় তেনেকে কাটিছো আৰু।
অ, অ, লোকেল, লোকেল বেঙেনাটো নে ঘৰৰ নে না কিনি আনিছা?
কিনি আনা বেঙেনা, ডাঙৰ বেঙেনাটো যে।
হয়, হয়, হয়।
পাতল-পাতলকে কাটিছো, কাটি কিনে তাতে আৰু আলুও কাটিছো তেনেকে দীঘল-দীঘলকে।
হয়, হয়, অ', দীঘলকেই কাটিব লাগে পাচলি, কিয় জানা? দীঘলকে পাচলিটো কাটিলে মানে কি কামুৰি ব কামুৰি খালে মানে ভিটামিনটো বেছি হয় সৰু ল'ৰা ছোৱালী কাৰণে বেছি ভাল, আমাক মানে ট্ৰেইনিঙত শিকাইছিল যে, ধৰি লও কামুই খালেহে ভাল। আমি যে মিহি-মিহিকে কাটি দিওঁ সেনেকে দিব নালাগে, অকমান ডাঙৰ-ডাঙৰকে
অ', তেনেক কাটিছো কাটি লৈ তাৰপিছত আকৌ তেল দিছো, দি কেৰাহীত আকৌ তেল দিছো, দি কিনে তাৰপিছত আলু আলুটো যে ভাজিছো ৰঙা কৰিছো আৰু বেঙেনাটো যে কুটি থৈছো সেইটো ৰঙাকে ভাজিছো, ভাজি কিনে তাৰছত তুলি থৈছো, আকৌ যে মাছৰ যে ডিমটো
হয়, হয়, হয়।
সেইটো মানে এ মানে ধুই কিনে আকৌ ভালদৰে সিজাই থৈছিলো যে সেইটো লৈ কিনে তাৰ পিছত তেলত ভাজিছো, সৰু সৰুকে কাটি কিনে।
অ', ঠিকে আছে।
উ।
অ', সেনেকেহে বনাব লাগে
অ'। অ', ভাল লাগে। তাৰপিছত আকৌ কে সেনেকে মানে মই, কে হেৰি পাউদাৰ নাখাওঁ গুৰি যে সেইটো। কিনি আনে যে, সেইটো পাউদাৰ নাগাওঁ। এনে জীৰা পাউদাৰ জীৰা পাউদাৰ যে গোটা, সেইটো অলপ মিক্সিত দিছোঁ। ভাজি লৈ কম
অ', সেইটো গোটাটো দিলে মানে, গোটাটো দিলে মানে গোন্ধটো ভাল হয়। আৰু ভালো লাগে খাই নিজে ঘৰত কৰি দিলে মানে বেছি ভাল হয়। পেকেটত আও বহুত মিছ দিয়ে না আজি কালি কোম্পানী বিলাকত, বহুত মিছ দিয়ে, মিছ দি দিহে বনাই এত ঘৰত ঝলে বনাই ললে সেইটো গোন্ধটোও বেলেগ পেকেটটো গোন্ধটোও বেলেগ।
অ'।
উ।
এ নুহুৰু আদা পিঁয়াজ দি তাৰপিছত এনেকে মানে মিক্সিত আৰু দিছো হে গোটা ধুনীয়া। অলপ জীয়া পা, জীয়া, গোটাটো দিছো। আৰু তাতে অকণমান পানী দিছো, আদা নহৰু দিছো অ', দিছো মানে এনে মিক্সিত মাৰি লৈছো আৰু পেষ্ট কৰি লৈছো সেইটো। পিছত চব্জিত দিবৰ কাৰণে। পেষ্ট কৰি লৈ কিনে তাৰ পিছত পিয়াজ কুটিছো, কেৰাহীত
খালে মানে ডেইলি আপুনি ধৰি লওঁক, হেৰি মিক্সিত মাৰি লয় নহলে পিচি লয়, হয়।
অ', অ', তেনেকে ভাল পাওঁ মানে।
অ', এই মই আকৌ বহুত টান লাগে দিয়া। ওৱা মই পেকেটকে আনি লওঁ, মানে গোটাটো আনি থৈ দিওঁ কেতিয়াবা ধৰি ল হেৰি মাছ-মাং স আনিলে, ডাঙৰ মাছ আনিলে। বা মাংস আনিলে, তেতিয়াহে মানে মই আকৌ সেইকেইটা গুটাটো ব্যবহাৰ কৰো। ইনেই নহলে সদায় মানে ব্যৱহাৰ কৰিব কাৰণে সদায় মন নাযায় নহয় পিচিবৰ কাৰণে হয়, সেই পেকেটে ব্যৱহাৰ
অ', গুৰি পাউদাৰও আনি থৈ দিওঁ, কেতিয়াবা লাগে। মানে বে তেনেকে আও ধৰি লওঁক মাছৰ ডিম চিম বনালে মানে এনেকে পিচি দিও দিওঁ আৰু।
হয়, হয়। কেতিয়াবা মানে মন নাযায় টো বনা পঢ়া নাই। আকৌ তাতে আজি গৰম কেনেকুৱা?
গৰম বহুত গৰম মাৰিছে আৰু লাইনটোতো নেথাকেই, এই আহে এ যায়।
হয়, হয়। আমাৰ পিনেও বহুত গৰম এতিয়া মানে কি, অকমান বাহিৰত ওলাই আহিছো, এই গছৰ তলতে অকমান অ', বহিছো আহি এই তাত ধৰি ল, মাছ চাৰে এঘাৰটা, বাৰটামান বাজিলে তেতিয়াহে ধৰি ল, ভাত বনাব যাওঁ। যাম হে আও মানে তাত মানে মানুহজন মানে বেলেগত যাব কিবা কামত হাইদাত। দেৰি হ'ব আহা। এতিয়া আক' ভাত ঠাণ্ডা হৈ গ'লে আক' খাব বেয়া পাই যে। সেইটো কাৰণে আজি বোলো দেৰিকেই বনাম বুলি ভাবিছো। গৰমত ইমান গৰমত। ও, কে বনাবই মন যোৱা নাই। বহুত দাক একেবাৰে অশান্তি লাগি আছে, গছৰ তলতে এ, বিচনী লৈ লৈ বহি আছ আছো আৰু বিছি-বিছি আৰু। অলপ বতাহো মাৰি আছে বেছি বতাহ মাৰা নাই।
অহ, মই আকৌ সেইটো কৰা নাই। মানুহজন আছে যে, ভোক লাগিব আৰু দুপৰীয়া হোৱাতকৈ মানে আগত বনাই দিছো আৰু গৰমত। দুপৰীয়া হ'লে বেছি গৰম লাগে।
অহ, বেছি গৰম লাগে হয় সেইটো ঠিকে কৈছা তুমি। অহ, দুপৰীয়া হ'লে আৰু বেছি গৰমহে লাগে। এতিয়া যে আকৌ দেৰি হ'ব নাখাই মানে এইবাৰ আমাৰ উহা চাউলকেইটা কি হ'ল এইয়া উম, হেৰি ওহাওতে মানে হেৰি ৰ'দত দিছিলোঁ যে ৰ'দত দিওঁতে মানে ৰ'দত নাছিলে, এতিয়া মানে দুদিন মানে ৰ'দত দিব পৰা নাছিলোঁ, পিছতহে শুকাব পাৰিছোঁ। এতিয়া মানে কি হয় এই ভাতকেইটা থৈ দিলে অ বনোৱা অলপ পিছত, আধা ঘন্টামান পিছতে ভাতকেইটা বেয়া হৈ যায়। সেইটো কাৰণে এতিয়া আমি মানে বনাই থৈ দিব নোৱাৰো এতিয়া। অহ, সেইকেইদিন যে বৰষুণ পৰিছিল বহুত বৰষুন পৰিছিল না কেইদিনমান আগত।
সেই তেতিয়া ধান ওহাইচিলো মানে ৰ'দতো খেমা-খেমেনা-খেমনি কৰি আছিল আকৌ বৰ বৰষুণো হৈ আছিল, সেইটো কাৰণে এতিয়া উম ৰ'দত দিব নোৱাৰা কাৰণে এতিয়া চাউল কেইটা মানে বান্ধি আনিছো, এতিয়া ভাতকেইটা থবই নোৱাৰি বেয়া হৈ যায়।
বেয়া হৈ যায়, গোন্ধাই নেকি?
যায় মানে সেইটো কাৰণে, গৰমে গৰমে খাব লাগে। গৰমে গৰমে খাব লাগে। গৰমে গৰমে হেৰি খালে নহ'লে অলপ পিছতে বেয়া যায়। পানী দি থৈ দিলেও একে ভাতকেইটা একেবাৰে উঠি যায়, বুকা উঠি যোৱা নিছিনা হয়।
কন্টোলৰ চাউলবিলাক আৰু অলপ ভাতবোৰ, ভাত বনালে লগতে খাওঁ খালেও
হ'ব দিয়া নহ'লে অকমান তুমি হেৰি হোৱা, কি কৰা কৰিলোৱা গৈ মই যে বস্তু কিটাৰ কথা কৈছো সেইকেইটা বিচাৰি লোৱা গৈ। তাৰপিছত ল'বা, মই এতিয়া ৰাখিছোঁ হ'ব।
অহ, হ'ব দিয়া।